অ,
হেল, অঁ।
অঁ, কি কৰিছে?
এ আছো, তুমি কি কৰি আছা? ভাত খালোঁ। তোমালোকে খালানে?
খালো খালো। ঘৰত ভাল?
উম, আছো আৰু
উম, বাকী খেতি পথাৰলে গৈছে নে নাই?
খেতি পথাৰ কাইলৈ পা বোকা দিব।
অঁ, মই তোমাৰ লগত এই খেতি মানে বিষ খেতি পথাৰৰ বিষয়ে আলোচনা কৰিম বুলি ভাবিছিলো, আমাৰ এইটো খেতি পথাৰৰ কিছুমান সমস্যাও আছ ছে মানে সেই সমস্যা সমূহৰ বিষয়ে পাতিম আৰু তাক আমি কেনেকে সমাধান কৰিব পাৰিম আৰু আমাৰ কোনবিলাক খেতি কেতিয়া কেতিয়া কৰিলে আমাৰ মানে লাভ লাভবান হ'ম আমি, সেই বিষয়ে তোমাৰ লগত আলোচনা কৰিম বুলি ভাবিছিলো।
হয়। খেতিটো আমাৰ ধৰা চ'ব খেতিয়ে ধৰা বৰষুণৰ লগতে নিৰ্ভৰশীল হয়। বৰষুণ দিলেই আমাৰ খেতি কৰিবলৈ উপযোগী হ, য় বিশেষকে এতিয়া বাৰিষা ক
আমিতো খেতি খেতিৰ পৰা বহুত লোকে মানে নিজৰ পৰিয়াল চলাইছে, নিজৰ সপোন পূৰ কৰিছে। মানে বহুত ডাঙৰ ডাঙৰ মানে ব্যৱ খেতিৰ পৰাই আৰম্ভ কই বহুত ডাঙৰ ডাঙৰ মানে ব্যৱসায় প্ৰতিষ্ঠানৰ আৰম্ভ নিজেই কৰিছে দেখি মানে আমি দেখিবলৈয়ে পাইছো। আমাৰ অসম খন খেতিৰ কাৰণেই বিখ্যাত। চাহ খেতিয়ে হওঁক বা ধান খেতিয়ে হওঁক।
হয় হয়। শাক পাচলিৰ পা ধৰিল' আমাৰ অ সমখন এনেও মানে বহুত ওপৰত খেতিৰ ওপৰত।
অঁ।
বিশেষকে এতিয়া আমাৰ বাৰিষা কালত ধৰা ধান খেতি ভাগে ভাগে কৰা হয়। এতিয়াও ধৰা আমাৰ খেতিৰ ছিজেন। জুন জুলাই মাহত বিশেষকৈ আহু ধান কৰা হয়।
হয় হয় আহু ধান, শালি ধান এইবিলাক এনে এনেকুৱা ধৰণৰ মানে খেতি কৰা হয় মানে আমাৰ অসমৰ প্ৰায় সংংখ্ক মানুহে খেতিৰ ওপৰতে নিৰ্ভৰশীল কৰি মানে হেৰি হৈ আছে। জীৱিকা নিৰ্বাহ কৰি আছে।
হয় ধৰা আকৌ
খাদ্য শস্যও মানে ইয়াত হেৰি কৰে খাদ্য শস্যৰ ধান মাহ চবৰে খেতি কৰিব পৰা মানে আ আমাৰ অসমখন অসমখনত এনেকুৱা অসম খনৰ মাটিখিনি এনেকুৱা মানে আমি যি খেতি নকৰো কিয়? চব মানে লহপহকৈ হৈ উঠে।
হয়-হয় -হয়। বিশেষকে আমাৰ আমাৰ অসমত চাহটোও কৰা হয় চাহ খেতিটো। চাহ খেতিতটো আমাৰ অসমৰ বহুত উম মানুহেই মানে ধুনীয়াকে সংসাৰ চলাই থাকিব পাৰে।
সেইটো মই কৈছে তোমাক আমাৰ মানে উম পানী আৰু মাটিৰ দুয়োটাই মানে আমাৰ অসমত ভালদৰে পোৱা যায় মানে ব্ৰহ্মপুত্ৰ পুত্ৰৰ পলসে মানে ব্ৰহ্মপুত্ৰৰ চাইডৰ যিখিনি গাও অঞ্চলসমূহ যেতিয়া ব্ৰহ্মপুত্ৰৰ বান আহে সেই বানত মানে কিছুমান পলস আহে পলহ অহাৰ ফলত মানে সেই পলহ খিনিয়ে খেতিত মানে সুবিধা জনাই আৰু সুবিধাজনক হয় আৰু সেই পলহ খিনি খেতিৰ লহপহকৈ হোৱাত সহায় কৰে।
হয়-হয়
আমাৰতো এতিয়াতো অসমত এনেকুৱাও হৈছে জীৱ জন্তু পালন মীন পালন এনেকুৱা ধৰণৰ মানে হেই উম উম ব্যৱসায় কৰিও মানুহ চলি আছে।
হয় হয়। আমাৰ ধৰা ফল মূলৰ কাৰণেও আমাৰ অসমখন বহুত ওপৰত।
হয় হয়।
ইয়াৰ কিছুমান মানে সমস্যাও আছে অসমত খেতি কৰাৰ কাৰণ অসমৰ সমত দেখিবলৈ পোৱা যায় প্ৰায় বানপানীৰ সৃষ্টি হয় যেতিয়া আমাক পানীৰ প্ৰয়োজন হয় তেতিয়া পাওঁ কিন্ত আমাক যেতিয়া পানীৰ প্ৰয়োজন হয় তেতিয়াও যদি বান আহি সেই খেতি শস্যৰ সমূহ অনিষ্ট কৰি থৈ যায় তাৰ ফলত মানে কৃষকসকলৰ বহুতো অসুবিধা হয়। কাৰণ সিহঁতৰ নিজৰ মানে ধন ধনৰ জমাপন যি বচাই সেই খেতিসমূহ কৰে, তাৰ ফলত যদি সেই খেতি খিনি নষ্ট হৈ যায়, আমাৰ মানে অসুবিধা হোৱা দেখা যায় আৰু কৃষকসকলৰ।
হয় হয় সপোন ভাগি যায় তেনেকুৱাত কৃষকসকল মানে একেবাৰে হে উম ভাগি যোৱা অৱস্থা হয়গে তেওঁলোকৰ।
হয় হয় আমাৰতো কিছুমানে এতিয়া ভাৱে যে খেতিৰ পৰা আমাৰ একো সা-সুবিধা নাপাওঁ বুলি কিন্তু তেনেকুৱা নহয়। আমি খেতি কৰিও যে নিজৰ জীৱনতটো আৰামদায়ক হিচাপে মানে জীয়াব পাৰো সেইটোও আমাৰ পৰিলক্ষিত হয় কাৰণ আমি যদি ছমাহ যদি ভালদৰে খেতি কৰি হে হে খেত ছমাহ নহয় আমি যদি কেইবা বছৰো ভালদৰে খেতি কৰো, সেই খেতিৰ মানে মানে আমি বহুত মানে বহু বছৰলৈকে খেতি নকৰাকৈও বা একো ন কৰাতকৈও চলিব পাৰো।
হয়। আমাৰ মানে অসমখন চবফালৰ পৰাই ধ ধনী বুলিয়েই ক'ব লাগিব কাৰণ কেলে শাক-পাচলি এ হে ধান ধান খেতিৰ পৰা ধৰিলে সকলো বস্তুৱে পোৱা যায়।
উমহ।
হে আ, সকলো ধৰণৰ বস্তু মানে কৰিব পাৰি খেতি। শাক-পাচলিটো আমাৰ যাম, নিজেই আমাৰ কৰি মেলি খাব পৰা ঠাই লাগে। আলু পিঁয়াজ যেনেকে আৰু ভাত নেম নেমু চব ফালৰ পৰাই হয় শীতকালত ধৰা সেইখিনি পাচলি হয় আকৌ জিকা।
অকমান ডাঙৰকৈ ক'ব নেকি আপোনাৰ মাততো অহা নাই।
সকলো বস্তুৱেই মানে পোৱা যায়।
হয় হয়, আমাৰতো এনে অ' আমাৰটো এতিয়া এনেকুৱা হৈছে যে চৰকাৰেও আমাৰ সেই কৃষক বন্ধু সক সকলোৱে সহায় কৰিবলৈ আগবাঢ়ি আহিছে।
হয় হয় হয়।
দিছনো এতিয়া তোৰ দুমাহ নে তিনিমাহৰ মূৰে-মূৰে কৃষক সকলক দুইহেজাৰ টকাকৈ হে এ চৰকাৰে মানে অনুদান প্ৰদান কৰিছে, সেয়া চাগে আ আপুনি দেখিবলৈ পাইছেই ই ই ই এনেকৈ যদি কৃষ আৰু এনেকুৱা আছে যে যদি আমাক কোনোবা উম, কোনোবা মানে স্থানীয় যুৱকে যদি হে হে ঠি এটা ব্যৱসায় আৰম্ভ কৰিব বিচাৰে এ এ তেন্ত এতিয়া মানে বেংকৰ ফালৰ পৰাও ঋণ লোৱা মানে সুবিধা প্ৰদান কৰি দিছে। এ ই ই আ, চৰকাৰে এ এ পাঁচ লাখ পৰ্যন্ত তোৰ ঋণ লৈ সেই ঋণ মানে হে এ এ বছৰে বছৰে মানে আগ বছৰে বছৰে ঘূৰাবলৈও ব্যৱস্থা কৰি দিছে মানে চৰকাৰে। হে হে এনেকুৱা যদি এনেকৈ যদি আমাৰ সকলো মানে অসমৰ সকলো উম উ, স্থানীয় মানুহে যদি এনেকৈ যদি আগবাঢ়ি যায় হে এ এ মানে ঋণ লৈ বা ঋণ নোলোৱাকৈও যদি খেতিত আগবাঢ়ি যায় তেতিয়া চাগে ই ই আ আমাৰ অসমখন বহুত আগ বাঢ়িবও পাৰিব বুলি মই ভাবো মানে খেতিৰ এ এ এ হেৰিয়ৰ।
হয় হয়। এতিয়া ধৰক কৃষকসকলক ট্ৰেক্টৰ, পাৱাৰ টিলাৰ সেইবিলাকৰো সা-সুবিধা কৰি দিয়ে চৰকাৰৰ ফালৰ প্ৰায় খু খুব কম মূল্যত মানে ক্ৰয় কৰিব পাৰে ট্ৰেক্টৰ পাৱাৰটিলা তেনেকুৱা জাতীয় মানে কৃষিৰ লগত যিখিনি বস্তু জৰিত হৈ
লেট কৰিছে! ই ই হে মানে খেতিৰও খেতিৰ বিষয়ে পঢ়িবলৈও আগবাঢ়ি গৈছে আমি যদি এনে কব বিচাৰো যে আমি খেতিত উম সাৰ প্ৰয়োগ কৰিব লাগে। আৰু খেতিত যদি আমি কেনেকুৱা ধৰণৰ খেতি কৰি মানে আমাৰ লাভৱান হয় এইবিলাক যদি পৰীক্ষা-নিৰীক্ষা কৰি চাই মেলি যদি আমি- খেতি কৰিবলৈ আগ্ৰহ তেতিয়া চাগে আমাৰ বহুত সুবিধা- ধৰিলও অসুবিধা হব কাৰণ আমাৰ আমি যদি গম পাওঁ। এইয়া এই খিনি মাটিত এইটো খেতি কৰিলে আমাৰ লাভ হব তেতিয়া সেইখিনি কৰা কৰি আমি লাভৱান হব পাৰিম।
হয়। আমাৰ ধৰা এতিয়া কাপোৰটো আমাৰ ধৰা পাট মুগাৰ ধৰা আমাৰ শুৱালকুছিত পুৰা বেছি উৎপাদন কৰা হয়। আমাৰ কাপোৰৰ পৰাও মানে ইমান হেৰি নহয় অসমখন পাত মুগাটো আমাৰ শুৱালকুছিত বহুত প্ৰচুৰ পৰিমাণে শিপিনীসকলে বয়।
এতিয়া যে আমাৰ খে তিৰ ওপৰতে সকলো। আমি এইটো নহয় যে আমি খেতিৰ ওপৰতে নিৰ্ভৰ কৰি থাকিব লাগে কিন্তু আমি খেতি কৰিও মানে লাভৱান হ'ব পাৰোঁ এইটো মানে আমাক শিকাবলৈকে আমাৰ কিছুমান ল'ৰা ছোৱালী গৈ খেতিৰ বিষয়ে পঢ়িছে তাৰপৰা জ্ঞান আহৰণ কৰি আমাৰ এতিয়া কিছুমানটো গাঁৱে গাঁৱে এনেকে পঞ্চায়তত এনে পঞ্চায়তত এনেকুৱা মেল পাতে যে তাত গৈ আমাক শ বন্ধুসকলক শিকাই যে এইটো এইটো এনেকুৱা কৰিলে আমাৰ মাটিৰ পৰা আমাৰ বেছি এই মাটিত খেতি কৰিলে আমাৰ বেছি লাভৱান হব। আমি সেই খেতি কৰিব লাগে আৰু এতিয়াতো চৰকাৰে এনেকুৱা শস্য ধান এনেকুৱা জাতীয় মানে বস্তুও প্ৰদান কৰিছে যাতে আমি খেতি কৰিব পাৰো। কিন্তু আগবাঢ়িবলৈহে আমাৰ কোনো মানুহ নাই কাৰণ আজিকালি ভাবে যে কৃ কৃষি কৰি একো লাভ নাই অকল চাকৰিয়েহে মানুহৰ মানে জীৱন চলাব পাৰিব।
হয়।
হেল্ল'!
হয় শুনি আছো।
শুনি আছো হয় আপুনি কোৱা কথাখিনি শুনি আছো মই। এনে কি হয়, কওক।
আমাৰতো এনেকুৱা কিছুমান আছে যে যদি আমাৰ সেই খেতি খিনি নষ্ট হৈ যায় আমাৰ সেই শস্য খিনিকে দুখ দিওঁ আৰু, আৰু আমি পিছৰ বছৰৰ পৰা খেতি কৰিবলৈ বাদ দিও আমাৰ সেনেকুৱা হব নালাগে আমি শস্য খিনিক দোখ দিয়া আগত নিজে সেই মাটিখিনিৰ ওপৰত ভালদৰে মানে পৰীক্ষা নিৰীক্ষা কৰি চাব লাগে তাত সেই সিমান সেই মানে যিমানখিনি সেই শস্য খিনিক লাগে মানে সাৰ সেই সাৰ খিনি সেই মাটিখিনিত আছে নে নাই সেইটো পৰীক্ষা কৰি চাব লাগে। আমি ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিব নালাগে ৰাসায়নিক সাৰ ব্যৱহাৰ কৰাৰ ফলত মানে আমাৰ খেতিটো ভাল হয় কিন্তু তাৰপিছৰ বছৰত এই এই বছৰত যিমান ৰাসায়নিক সাৰ প্ৰয়োগ কৰিছিলে তাৰ পিছৰ বছৰলৈ দুগুন ৰা সায়নিক সাৰ প্ৰয়োগ কৰিব লাগিব তাৰ ফলত আমাৰ বেছিকৈ পইচাহে মানে উম অপবয় হয় কাৰণ, তাতকৈ যদি আমি পচন সাৰ ঘৰতে প্ৰস্তুত কৰি গৰু গোবৰ এনেকে আমি শাক পাচলি এনেকে দুনাই সেই শাক পাচলি খিনি পচাই মেলি যদি সেই সাৰ খিনি ব্যৱহাৰ কৰো আমাৰ খেতিও ভাল হ'লহেতেন আৰু আমাৰ বেমাৰ আজাৰো কম হোৱা আমি মানে দেখিবলৈ পোৱা যায় কাৰণ আজি কালি দেখিছে বজাৰত এই ৰাসায়নিক সাৰ প্ৰয়োগ কৰা। শাক - পাচলিখিনি খোৱাৰ ফলত কিমান বেমাৰ - আজাৰ হয়। আৰু সেই শাক পাচলিখিনি কিনি আনিও ঘৰত ৰাখিলে মানে বেয়া হৈ যোৱাও দেখিবলৈ পোৱা যায়।
হয় হয় মানে আমাৰ এতিয়া কিনা পাচলি খোৱাৰ আমাৰ কৰ্কৰ ৰোগটো আমাৰ অসমত অসমত বুলিয়ে নহয় মানে বহুত বে বেছি পৰিমাণে বাঢ়িবলৈ ধৰিছে।
হে হে।
উম।
আমি ইয়াৰ সমাধান বিচাৰি উলিয়াব লাগিব, আমি সকলোকে মানে খে তিৰ বিষয়ে ভালকৈ অৱগত কৰিব লাগিব।
হয়।
বাৰু কথা পাতি ভাল লাগিল আপোনাৰ লগত।
হয় হয়।
পাছলৈও এনেকুৱা ধৰণৰ আলোচনাবিলাক কৰিম আপোনাৰ লগত।
হয় নিশ্চয়, হয় হয় নিশ্চয় কৰিম।
উহ